অহ। হেল্ল' শুনিছা?
ক'ত আছা?
হেল্ল'। এই অলপ ওলাই আছোঁ। তুমি শুনিছা এতিয়া?
ময়ো এপাক এনেই ওলাইছোঁ। পিছে তোমাৰ মাততো শুনি পোৱা নাই।
উম, এতিয়া পাইছা?
হেল্ল' অহ, এতিয়া পাইছোঁ।
হেল্ল'। এতিয়া শুনা পাইছা বোলো। এক চেকেণ্ড ৰবা দেই মানে বোলো‌ হেৰি অন‌ হৈ আছিলে, বস্তু এটা অন‌ হৈ আছিলে, সেইটো অফ কৰি লওঁ।
অহ, ' অহ' ঠিক আছে। মানে চাউনটো পোৱা নাছিলোঁ সেই কাৰণে।
হেল্ল'।
অহ, ' কোৱা শুনিছোঁ এতিয়া।
শুনা পাইছা? এতিয়া শুনিছা, মানে এই মোবাইলৰ হস্পটটো আন হৈ আছিলে যে সেই এই মোবাইলৰ হস্পতটো অন হৈ আছিলে যে।
অহ।
অহ, তাৰ কাৰণে মানে অলপ প্ৰব্লেম দি আছিলে, নেটটো মানে পোৱা নাছিলে সেইকাৰণ। এই ঘৰৰ পৰা অলপ খোজ কাঢ়িব ওলাই আহিছিলোঁ। ঘৰত ওলাই খোজ কাঢ়িব আহিছোঁ। তুমি? এ অকলে আৰু কি ক'বা, আজিকালি লগৰ খিনি খবৰ নোহো উম, লগৰখিনি খবৰ নোহোৱাই হৈ গৈছে।
সেইটোৱে মই অকলে আহিছোঁ এতিয়া বৰ্তমান, উম। পিছে আজি গৰমটো কেনে পাইছা?
আজি গম, আজি গৰমতটো বাৰতে বৰষুণটো দিছিলে ৰাতিপুৱা বুজিছা।
কিন্তু ৰ'দটো দিয়ে যে দুট মান বহুত একদম দিয়ে, ওলাব নোৱাৰোৱ দিয়ে বুজিছা।
অহ, মানে ৰাতিপুৱা বৰষুণটো দিলে মই ভাবিলোঁ, গোটেই দিনতটো বৰষুণ কিনি কিনাই থাকিব, বতৰটো ঠাণ্ডা পৰিব।
অহ, সেইটোৱে আকৌ মানে বৰষুণ দিয়ে আকৌ যিডাল ৰ'দ দিয়ে মানে ঘৰ পৰা ওলাব নোৱাৰা হৈ যাওঁ।
উম, ঠিক কৈছা এইটো কথা।
সেইটোৱে মানে এতিয়া খেতি পথাৰো এতিয়া মানে ভালকে একো হোৱাই নাই, মানে কি কব আৰু কঠিয়া এতিয়া মানে ৰুবই পৰা নাই এতিয়া। যি ৰ'দ দিছে মানে, কামে-কামটো নোৱাৰা হৈছে মানে এনেকা ৰ'দ দিছে অহ। অহ, কোৱাচোন কি কথা?
মই শুনিছিলো তুমি কম্পিউটাৰ ক্লাছত এডমিশ্যন ল'বা হয় জানো কথাটো?
ল'ম বুলি ভাবিছো।
হে, অহ ক'ত ল'বা মই ওলোৱাতে ল'বা?
অ এইয়াত ভি ভি অ হ হা?
মই যত লৈছিলো মই তাতে লৈছিলো ইফালে যোনটো নামটো এই মাত্ৰ তুমি কৈছা। অ ইনে তুমি কোনটো ল'বা ওৱান ইয়েৰচটো ল'বানে ছিক্স মন্থটো ল'ম বুলি ভাবিছা? তুমি বোলো ওৱান য়েৰচটো নে ছিক্স মন্থটো ল'ম বুলি ভাবিছা?
তোমাৰ কি কৈছা?
তোমাৰ চাউণ্ড চাউণ্ডটো অহা নাই বুইছা।
এই এবছৰটো ল'ম নিকি মই মানে
অ অ এবছৰটোকে লোৱা অ, এতিয়া শুনিছো এবছৰটোকে লোৱা বুইছা।
অ এবছৰটোতকৈ মানে ছয় মাহৰতো লৈ মানে কি জানা এই তোমাৰ অ দিগদাৰ হ'ব সোনকালে খতম হৈ যাব। ভালকে এতিয়া কম্পিউটাৰ শিকিব নোৱাৰিম।
সোনকালে খতম হৈ যোৱা কথা নহয় মানে কি হয় ইয়াত তুমি যদি ওৱান ইয়েৰ্চটো লোৱা
উম।
তেতিয়াহ'লে তোমাৰ মানে চাৰ্টিফিকেটখন চবতে কাম আহিব বুইছা।
হয় গমেণ্টৰ
সেইখন গভমেণ্টৰ আনডাৰতে কৰিব পাৰি কাৰণ যিহেতু প্ৰাইভেট হলেও গভমেণ্টৰ পৰাই চাৰ্টিফিকেট আহিব ন। ইনষ্টিটিউটটোহে প্ৰাইভেট মানে তাত চাৰ্ফিকেটখন চৰকাৰী হয় যোনটো মানে চাৰ্টিফিকেট সেইখন চৰকাৰী হয়।
উম।
মানে ইনষ্টিটিউটটোহে প্ৰাইভেট বুইছা।
অ এতিয়া ঠিকে আছে মই ল'ম বুলি ভাবিছো বাৰু এতিয়া কম্পিউটাৰটো।
তুমি যদি লৈ লোৱা ভালেই হ'ব দিয়া মোক ক'বা তেতিয়া মই অলপ মানে তোমাক ডিছকাউণ্টটো দি লোৱাই দিব পাৰিম।
হ'ব বাৰু কিমান মানে ডিছকাউণ্ট কৰি দিবা?
এই কিমান মান আও পাঁচশ, হাজাৰমান ডিছকাউণ্ট কৰি দিম আও এনেও যিহেতু কৰ্চটো বেছি দামী নহয়। ন হেজাৰ মানে হ'ব, তুমি তেতিয়া চাৰে আঠ হাজাৰ আঠ হাজাৰ মানতে হৈ যাব তেতিয়া।
কিবা এটা কৰি ন হেজাৰত মিলাই দিবা আৰু।
তোমাক মই আঠ হাজাৰত কৰা কথা কৈ আছো তুমি ন হেজাৰৰ কথা কৈছা তুম কি মানে।
অ, মই শুনা নাছিলো মানে নেটৱৰ্কটো প্ৰবলেম দি আছে সেইকাৰণে মই ন হেজাৰ শুনিলো সেইকাৰণে হ'ব দিয়া।
অ অ ইয়াত আমাৰ নেটৱৰ্কটো বহুত প্ৰব্লেম দি আছে বুইছা আজিকালি।
সেইটোৱে মানে কথাটো শুনি নাপায় মানে কি কৈছা ভালকে শুনি পোৱা নাই সেইকাৰণে মই ন হাজাৰ বুলি ক'লো।
মানে চাউণ্ডটো অকণ লেট লেট অহা নিচিনা লাগে।
উম সেইটোৱে সেইটোৱে কথা। মই কি জানা মই আৰু দুসপ্তাহ মান পিছত ল'ম চাগে কম্পিউটাৰটো দেই।
অ, ঠিক আছে আহি যাবা ল'বা কিন্তু কম্পিউটাৰ যোৱাৰ আগতে কথা এটা শুনা
উম কোৱাচোন।
মানে তুমি যদি কম্পিউটাৰ যদি চাবজেক্টো লোৱা কিন্তু যেতিয়া যেতিয়া ক্লাছ হয় তেতিয়াই তেতিয়াই যাবা দেই নহ'লে তোমাৰ মানে ফাইন লৈ ল'ব।
অ যাম বাৰু ক্লাছ- শ্লাছ কৰি থাকিম বাৰু।
উম ক্লাছ-শ্লাস কৰি থাকিম নহয় কৰিবই লাগিব মানে তুমি যদি ফাইন-চাইন দিব মন নাই তেতিয়া ক্লাছটো কৰিবা।
ফাইন কিমান মান এনে হয়?
হাজাৰ মান লৈ ল'ব তোমাৰ ফাইন।
হাজাৰ লয় ন?
উম এক হাজাৰ মান তোমাৰ ফাইনটো লৈ ল'লে তোমাৰ ক'বাচোন চাবজেক্টটো আকৌ সেই দামটোহে বাঢ়ি যাব তোমাৰ।
সেইটোৱে, এইটোৱে, কথা হ'ব মই ক্লাছ কৰি থাকম বাৰু
অ', তিয়া তোমাৰ মানে চাবজেক্টো কি কি আছে জানা, তুমি ধৰ ফাৰ্ষ ম কৰিব লাগ আচ মই তুমি ৰাজ পৰীক্ষাতো চাৰ্টিফিকেটখন পাবাতো
উম,
হয়। তুম ফাৰ্ষ্ট চেমটো ভালকৈ নকৰিলেও, ছেকেড চেমটো মানে ভালকৈ কৰিবা, এই কেণ্ড চছেম মানে তোমাৰ হেৰি ওপৰতে, এক্জামৰ ওপৰতে ডিপেড কৰি মানে তোমাক কি হেৰি, মাৰ্কশ্বট আৰু চাৰ্ফিকেট হ উম, তাৰ কাৰণে তুমি মানে ছেকেণ্ড চেমটো অলপ ভালকৈ পঢ়িবা, ফাৰ্ষ্ট চেমটো য তোমাৰ মে অল খেলি মেলিও হয়
অ', সেইটোৱে বাৰু, অলপমান প্ৰথম যওঁতে খেলি মেলি হ'ব আৰু মানে ইমানটো নাজানিম ন, প্ৰথম লৈছোঁ এতিয়া
এই একো নাই, তুমিতো মোবাইলটো চলাই থাকা ন হেল্ল', তাত মোবাইল জেনেকে তুমি কি বাৰ কি বৰ্ড অ শুনিছা
উম, শুনিছো শুনিছো
মানে মোবাইলত তুম যেনে কি বৰ্ড টাইপিং কৰা তেনে মানে অলপ ডাঙৰ হয়, খালী ক বৰ্ডখন তেনেকুৱাই হৈ যায় মানে
উম, মই চলাচো বাৰু মই, আগতে লেপটপ মানে কিবা এনেক বহুত সে অলপমানানে জানো আৰু
তু যে ফাৰ্ষ্ট কম্পিউটাৰ ক্লাছ কৰিব যাবা, তেতিয়া তোমাক প্ৰথমে ড্ৰয়িং এখন আঁকিব দিব সেই ফাৰ্ষট ডিদিনাখন কাৰণ, সেইদিহক কি কৰিব দ সেইটো কিয় দিয়ে জানা? মানে সেইটো তোমাৰ মাছটো মাছো তোমাৰ হাতত যে, তুমি মাছটোতটো আজিলৈকে ইমান নচলোৱা ন সেইটো তুমি যি আৰ্টা কৰা, মাছটোদি সতো মা্ছটোৱে বেছি মাছটোৱে বেছি ইউজ হয় মানে, ব্যৱহাৰ হয় মাউছটোৱে অ', াৰ কাৰণে মান মাছটো ব্যৱহাৰ হলে তোমাৰ হাতটোত মানে, তেতিয়া বহি যাব তেতিয়া তুমি ভালকৈ চলাব পাৰিবা মাছটো
সেইটো, সেইটো কথা, সেইটো কথাাতটো বহলে ভাল ন
উম, তাৰ কাৰণে চলাবাৰিব তাৰ পিছত তোমাৰ কি আহিব তাৰপিছত তোমাক ৱৰ্ড টাইপিং কৰিব দিব, তোমাৰ স্পীডটোৰ কাৰণে মানে বেছিটা শিকাই ল প্ৰথমে ৱৰ্ডটো আৰু ড্ৰয়িংটো
বুজিছা, তাৰপিছতহে তোমাৰ মানে হেৰি হয় আৰু এইবিলাকে
উম, হেল্ল' তাত খাই গ'ল তো